হেল্ল'
নমস্কাৰ। হেল্ল'।
হেল্ল'।
হেল্ল'।
নমস্কাৰ।
অ নমস্কাৰ। এনে কি কৰি আছে আপুনি?
মই এনে আছো। তুমি কি কৰি আছা?
মই আপোনাৰ এনে ভাত -চাত খাই এনে আছো আৰু অলপ ভাত চাত খা খোৱা হ'লনে নাই?
তোমাৰ মাতটো ভালকে অহা নাই চাবাচোন
অঁ হেল্ল'
অ মইও এ অ ময়ো এনে আছো
আচ্ছা ভাত চাট খোৱা হ নে নাই?
উম ভাতটো খালো বাৰু আৰু তুমি খালে নাই?
অঁ অঁ
উ দিয়া আমি স্পৰ্টছৰ কথা পাতো নেকি কি কোৱা
অ স্পৰ্টছ খেলা নেকি আপুনি
উম
এনে খেলা নেকি আপুনি
মই স্পৰ্টছ তেনেকে ক'ব গ'লে অকল ফুটবল খেলোঁ। আপুনি কি খেলে?
মই আপোনাৰ ক্ৰিকেট খেলো।
অ ক্ৰিকেট মানে এনে খেলে নে আপুনি লগবোৰৰ লগত নে এনে অলপ কম্পিটিচন লে ভেল বা ষ্টেট লেভেল কিবা খেলে?
কম্পিটিচন খেলো আৰু অলপ
অঁ।
আৰু আপুনি কি খেলে?
মই ইমান তেনেকে চিৰিয়াছ লি নেখেলো। মই ফ্ৰেণ্ডছবোৰৰ লগত খেলো, লগবোৰৰ লগত খেলো বা স্কুলত বা কলেজসমূহত খেলো। মেক্সিমাম।
আচ্ছা আচ্ছা।
অহ
আৰু কি কি খেলা এনেই ফুটবল খেলে ন খালি?
মাতটো ভালকে অহা নাই।
অ হেল্ল'!
আহ।
শুনা পাইচা?
অ তে স্পৰ্টছ বহুত ইম্পৰ্টেণ্ট হয়, আমি চবেই জানো।
সেইটোৱে।
পঢ়াও ইম্পৰ্টেণ্ট হয়, স্পৰ্টছ তেনেকে বহুত ইম্পৰ্টেণ্ট হয় মানুহৰ লাইফত।
অঁ স্পৰ্টছটো ইম্পৰ্টেণ্ট হয়। আৰু আপুনি এনে ভ্ৰমণ কৰি ভাল পোৱানে?
কি কৈছা আপুনি?
ভ্ৰমণ কৰি ভাল পোৱা নে?
হম?
ভ্ৰমণ কৰি ভাল পোৱা নে?
অ ভ্ৰমণ কৰি মোৰ ভালে লাগে। আপুনি ভাল পায়নে ভ্ৰমণ কৰি?
অ ভাল পাওঁ। এনে আপোনাক কি ভাল লাগে লাইক পাহাৰ নদী এইবোৰ কিবা কিবি আ ছে ন এনেই কি ভাল পোৱা?
মোৰ এনে কব গ'লে মোৰ পাহাৰবোৰ বেছি ভাল লাগে। নদীও ভালে লাগে কিন্তু পাহাৰ বেছি ভাল লাগে। এতিয়া অসমত বহুত ফেমাচ হৈ আছে এটা জেগা তুমজাং তাৰ কথা জানেই চাগে?
অ গৈছো ময়ো মোৰ ঘৰৰ ওচৰতে হয়।
অ আপোনাৰ ঘৰৰ ওচৰত নেকি?
আহ।
অ বহুত ধুনীয়া বোলে মই শুনিছো, কিন্তু ট্ৰেকটো অলপ হাৰ্ড হয়।
অ সেইটোৱে, ট্ৰেকিংটো আপোনাৰ অলপ হাৰ্ড হয় মানে অলপ ভালকে ট্ৰেকিংটো কৰিব লাগে। ইমান ৰিস্কো নহয় মানুহ যায়ে থাকে।
সেইটোৱে। আৰু কি কয় উম, গ'লে অকলে যাব নালাগে ফ্ৰেণ্ডছ বোৰৰ লগত যাব লাগে।
অ সেইটোৱে, মানে ট্ৰেকিংটো অলপ ৰিস্ক হৈ যায় ত' সেইটো কাৰণে আপুনি অকলে যায় আৰু অকলে যায় ইমান ভালো নালাগে মানে।
আৰু বেষ্ট আৰু আটাইতকৈ ভাল আটাইত কৈ ভাল মাহ কোনকেইটা হয় তুমজাং যাবলে?
আপোনাৰ উইন্টাৰ চিজন হয় তেতিয়া মানে আপুনি গ'লে পুৰা ক্লাউডছবোৰ পুৰা ভালকে দেখিব পাবা।
অ মানে এতিয়া যদি আমি গৰমৰ দিনত যাওঁ বা অলপ বৰষুণৰ দিনত যাওঁ ট্ৰেকিঙৰ প্ৰব্লেম হব ন?
অ সেইটোৱে বৰষুণৰ দিনত গ'লে মানে বহুত প্ৰব্লেম হয়। আপোনাৰ বেষ্ট পূৰা বেষ্ট হ'ল আপোনাৰ নৱেম্বৰমান।
অ তেতিয়া মানে ঠাণ্ডাতটো অলপ।
অঁ অঁ কমো থাকে ভিউটো ভিউটো পুৰা ভাল থাকে। তেতিয়া মানে পুৰা ভাল লাগি যায়। আৰু আপুনি তাতে গ'লে মানে এদিন থাকিবই লাগিব এনেকে থাককা কৰি যাব লাগে এদিন।
অ সেইটোয়ে থাকা কৰি যাব লাগিব আৰু তাত। থাকাৰ কি মানে ব্যৱস্থা।
আপোনাৰ থ তাতে থকাৰ আপোনাৰ ব্যৱস্থা আছে। থকাৰো আছে খোৱাৰো আছে আপোনাৰ।
অ টেন্বোৰত থ থাককাৰ এইটো মানে কি প্ৰচেছ।
এইটো ফাইভ হাণ্ড্ৰেড ফাইভ হাণ্ড্ৰেড লয় আপোনাৰ। তাতে টেণ্ট টেণ্ থাকোনে খোৱাাদোৱা দি।
অ খোৱাাতটোও দি দিয়া ন লগতে এ।
অ অ অ চব টেন্ট আৰু খোৱাৱা ইনক্ডেড থাকে। আপোনাৰ ফাইভ হাণ্ড্ৰেডকৈ লয় পাৰ নাইট। আৰু টেন লগোৱাই থাকে তাতে মানুহ থাকে।
এতিয়া যদি কোনোবাই তুমজাং যাব বিচাৰিছে সিহঁতে কোনটো। ষ্টেচনত নামিব লাগিব তেতিয়া।
আপোনাৰ মাইবঙৰ পৰা ওচৰতে ইয়াৰ পৰা গুৱাহাটীৰ পৰা। ট্ৰেইন যায় ত' তাতে মাইবংলৈকে যায় আপুনি মাইবঙৰ পৰা। অতৰ ধৰি।
মাইবঙৰ পৰা আপোনাৰ অঁ তাইৰ পৰা বাহিৰত আপোনাৰ একঘণ্টা এক। খুন্দা নহয় আপোনাৰ চল্লিছ মিনিটমান লাগিব তাৰপিছত আপোনাৰ ট্ৰেকিঙত। ত্ৰিছ মিনিট লাগে।
গোটেই ট্ৰেকিঙত ত্ৰিশ মিনিট লাগে বেছি লাগে নেকি।
থাৰ্টি ত্ৰিশ টু এক ঘণ্টা লাগে মানে ইমান বেছি নালাগে। মানে মানুহ মানুহ যোৱাৰ ওপৰত কথা ন কোনেও লাহে লাহে যায় কোনেও অলপ। সোনকালে যায়।
আৰু যদি কোনোবাই তুমজাং যাব বিচাৰিছে কিমান মান বাজেট লৈ যাব লাগে এনে যদি গুৱাহাটীৰ পৰা যায় এজন মানুহে।
আপোনাৰ দুহেজাৰৰ ভিতৰত হৈ যাব দুহেজাৰ বজাত। থাকিলে হৈ যাব ইয়াৰ পৰা আপোনাৰ জেনেৰেল টিকেট লৈ বৃন্দা যাব পাৰিব মাইবংলৈকে।
যদি থ্ৰী থাউজেণ্ড ন বাজেত।
অ টু থাউেজেন থিৰি থাউেজেনটো হৈ যাৱ ফাইহানডেত হৈযাৱ। থিৰিথাডউজেন এইটো আৰামছে পাৰিব।
আৰু তেনেকে আৰু আৰু ধুনীয়া জেগা আছে। মৰাংচু গৈ পাইছা।
অহ উমৰাংছু ওচৰতে হয় মোৰ ইয়াতে অ। উম তুমজাঙৰ ওচৰত নহয় মই যাতে তাক মাফলঙাত থাকো। অ তাৰ পৰা আপোনাৰ একঘণ্টা লাগে উ মাংসচু।
এ ওচৰতে আছে এইবোৰ ধুনীয়া জেগাবোৰ উমৰাংচু লেক।
কি অ উমৰাংছু আপোনাৰ তাতে। লেক হয় আৰু আপোনাৰ মানে প এটা ফিল্ড টাইপ গল্ফ ফিল্ড হয় তাতে।
অ গল্পফিল্ড।
অ অ পু অ পুৰা প্লেইন হয় গলফ। ফিল্ড আছে বাট বহুত সুন্দৰ হয় মানে প্লেইন হ'লেও। আপোনাৰ ছাইডত। চাইডত এটা মানে উ নদী মান আছে ত' এইটোত চাই তাতে এইটো। ত ছানচেট ছানচট ছানচেট টাইমত যাই মানে ভাল লাগে।
উম কিন্তু তুম যা বোৰ এতিয়া বেছি অলপ জনপ্ৰিয় হৈ গৈছে বহুত মানুহ গৈ থাকে।
ক মানুহ মানে উমংচুটো ইমান গম নাপায় বেছিভাগ
আগতে বেছি গম পোৱা নাছিল তুমজাঙৰ কথা আজিকালি বহুত
অ সেইটোৱে মানে আপোনাৰ ৰিলৰ এইবোৰ আহি থাকে একদম দাম
তাৰপিছত লেতেৰাও কৰি দিয়ে তাত ইমান বেছি মানুহ গৈছে। জাবৰ পেলাই
উম হ এনে আপুনি শ্বিলং মনত গৈ পাইছেনে। মেঘালয় ছাইডত
অ সেই চাইডতো মানুহে বহুত ত যায় গৰমৰ দিন হলে মানুহে অ গুৱাহাটীৰ পৰা ক'ব গ'লে শ্বিলঙতে যায় আৰু
উম হম এনে কিবা প্লেন প্লেন আছে নে নাই ভ্ৰমণৰ এতিয়া
এনে ভ্ৰমণ কৰা
অঁ অঁ
অ এইবাৰ আমি ভাবি আছো চবে মিলি তুমজাং যাও নেকি।
অ যাব পাৰা অ যাব পাৰা থ ফাইভ সন্দেৰ্ড থ্ৰী থাউজেণ্ড' পৰি
কিন্তু সেয়ে আৰু বতৰটো এতিয়া কেনেককা বা এইটো ভাল চিজন হয় নে নহয়
সেইটো আপোনাৰ যাবা অক্টোবৰ নৱেম্বৰত যাবা তেতিয়া মানে পুৰা ৱেডাৰটো ভাল পাবা।
সেইটোৱে আৰু ট্ৰেকিংটোতো অলপ প্ৰব্লেম নহ'ব এতিয়া অলপ ভয়ো লাগে কাৰণ অলপ হিলি এৰিয়া বৰষুণত লেণ্ডশ্লাইড কিবা কিবি হৈ যাব।
অঁ সেইটোৱেই হয় সেইটো কাৰণে আপোনাৰ বেষ্টটো হ'ল মান্থটো অক্টোবৰ আৰু নৱেম্বৰ হ'ল।
অ অক্টোবৰ নৱেম্বৰ ঠাণ্ডা দিন মানে অ। টম বা অলপ আৰ্লিত মানে আগত অলপ ঠাণ্ডা দিন
আৰু চবতকে চবতকে বেছি চবতকে বেছি বেষ্ট হ'ল আপোনাৰ জানুৱাৰী উম কিন্তু তেতিয়া অলপ ৰিস থাকে আপোনাৰ বৰষুণ দি থাকে ত' মানে আপোনাৰ ইউটিউব পৰা মাদি হৈ থাকে ন তো তেতিয়া ট্ৰেকিঙত অলপ প্ৰব্লেম হয় এইটো কাৰণে অলপ ভাল কৰিব লাগে ট্ৰেকিংটো
বাকী ডিমা হাচত আৰু তেনেকুৱা জেগা আছে চাগে।
অ' আপোনাৰ আছে আপোনাৰ জাতিংগা টিংগা ফিল্ড আছে আপোনাৰ তাতে ফেলকন ফেষ্টিভেল হয়।
অ ফেলকনে ফেষ্টিভেলো হয় ন তাত।
অঁ হ আপোনাৰ লাষ্ট টাইম বাটশাহহঁতে আহিছিল তাতে। প্ৰগ্ৰাম কৰিবলৈ।
তে তেনেকেই বহুত জেগা আছে অসমত ফুৰিবলগীয়া।
অ আৰু এনে হা হা
আপুনি কাজিৰঙাৰ ছাইডে গৈ পাইছেনে।
কাজিৰঙা কাজিৰঙাৰ চাইড যোৱা নাই নাগালেণ্ড ছাইডত গৈছিলোঁ। আৰু আপুনি আপুনি গৈছে নেকি?
নাই মই তেনেকে কাজিৰঙা যোৱা নাই মানাস নেশ্যনেল পাৰ্ক গৈ পাইছো। ইমান দূৰ নহয় মোৰ ঘৰৰ পৰা সেই কাৰণে
এনে বাহিৰত ক'বাত ভ্ৰমণ কৰিব গৈছ নে আছামৰ বাহিৰত
অসমৰ বাহিৰত ভ্ৰমণ কৰিবলৈ গ'লে মই তেনেকে ৰাজস্থান গৈ পাইছো। আৰু ৰাজস্থান, যাওঁতে মানে আপুনি দিল্লী, দেলহী এয়াৰপৰ্টট নামিব লগা হয়। যে। ত' ক'ব গ'লে দেলহিতো গৈছো। আৰু ৱেষ্ট বেংগল গৈছো তেনেকে
অ
আপুনি গৈ পাইছে নে ক'বাত?
মই আপোনাৰ গৈছিলো চেন্নাই গৈছিলো।
অ আপুনি চেহ আপুনি চেন্নাই, গৈছিল।
অ
অ মই ভূটানো গৈছিলো বাৰু ভূটান, আৰু একদম সৰু থাকোতে মই অ বেছি বছৰ- বেছি বয়স নাছিল মই নেপাল গৈছিলো চাগে তেতিয়া
অ ভূটান চাওঁতে এনে আপোনাক কি ডকোমেণ্ট লাগে মানো কিবা ভেৰিবিকেশ্যন-
তেতিয়া ইমান একো লগা নাছিল এতিয়া মই এতিয়া লাগে চাগে এতিয়া অলপ চিকিৰটি বাঢ়াই দিছে।
হম হম। এতিয়া চাগে আধাৰ পেন কাৰ্ড এইবোৰ লাগে চাগে সোমাব কাৰণে
লাগে এনেটো দাৰ্জিলিঙৰ পৰা গুচি যাব পাৰে ডাইৰেক্ট টাইগাৰ হিলছ সেইপিনেদি-
আৰু এনে আপোনাৰ কি ভাল কি লাগে এনে
কি ভাল লাগে মানে
লাইক ভ্ৰমণ কৰি মানে কি ভাল পোৱা ভ্ৰমণ কৰিলে।
ভ্ৰমণ তেনেকে ভ্ৰমণ কৰিবলৈ কৰিতো মই বহুত ভাল পাওঁ কিন্তু কৰিবলৈ সময় ন নিমিলে। আজিকালি এইবোৰে হৈ থাকে পঢ়া শুনাও কৰিব লগা হয় আমাৰ বয়সত
উম! উম!
তে তেনেকেই আৰু
ঠিক আছে দিয়ক খবৰ ঠিক আছে অ ঠিক আছে দিয় অ-